হেল্ল' অ কি কৰি কি কৰিছা
আছো ৰবা পৰহিৰ পৰা এক্জাম আছে তাকে অলপমান পঢ়ি আছিলো
অ কি চছেমিষ্টাৰ এক্জাম নেকি
উম চেমিষ্টাৰ এক্সাম
অ তোমালোকৰ চেচ হোৱা নাই নেকি
আমাৰ এতিয়ালৈকে হোৱাই নাছিল মানে কিবা অলপমান কলেজৰ এচুহ আছিল ত সেইটো কাৰণে এতিয়াহে হ'ব
অ আমাৰ চেচে হ'ল
অ তোমাৰ মই দিছপ কলেজ
অ ঠিকে আছে মই এছ বি দেউৰা
অ
উম উম পিছে কেইটা একজাম গ'ল
এটা চেচনেল গ'ল আৰু এইটো ফাইনেল এতিয়া
অ ফাইনেল ঠিকেই আছে মানে হেৰি কি কয় তোমাৰ মেজৰ কিহৰ
মোৰ মেজৰ আছামিছ
কাম আছে নহলে
উম আছে আৰু বহুত লিখিব লাগে
উম সেইটোৱে আছামিচ আৰু হেৰি স্পেলিংবিলাকো বহুত টান টান থাকে মহজটোও বহুত কৰিব লাগে
অ স্কুলত নাছিল ইমান কিন্তু এতিয়া মানে অলপমান লেংগুৱেজটো বেলেগ হৈ যায় আৰু আছামিছ হ'লেও মানে বহুত কিবা কিবি নতুন নতুন
স্কুলত মানে স্কুলত থাকোতে মানে লেংগুৱেজটো সহজ আছিল তুমি বনাইও লিখিব পাৰি এতিয়া মানে ডিগ্ৰীৰ টাইমত বনাই লিখিব নোৱাৰি সেইটো বস্তু মান অসমীয়া টো যোনটো থাকে আৰু মানে ৱৰ্ড বিলাক টান টান ন
অ শব্দ বহুত মানে নতুন নতুন শব্দ পাইছো আৰু সেইটোৱে।
উম তাকেতো। পিছে এইবাৰ নেক্সট কেতিয়া একজাম আছে আৰু কিহৰ।
মানে পৰহিৰ পৰা ষ্টাৰ্ট হ'ব এ ফাছদিনা সেই আছে এইচি আছে এইটো ইংলিছ
অহ
তাকে অলপমান কিতাপতো বাৰু নাই মোবাইলৰ পৰাই এনে তেনেকে চাই আছিলো আৰু কি বা হয় নাজানো
তে আৰু স্কুলত থাকোতে আৰু পুৰা মানে নোটছ দিছিল পঢ়িছিলো এতিয়া ক্লাছো কৰা নাযায় ইমান
সেইটোয়ে অকল মেজৰৰ ক্লাচটো কৰো ভালকে বাকী কেইটাত কৰা নাযায় আৰু ক্লাছো নহয় তেনে।
অ সেইটো ময়ো ক্লাছ নকৰোৱে মানে অকল মেজৰটো কৰো মাইন কৰা যায়। এম ডি চি, ভি এছ চি, এ এ চি, এছ এ চি, এইবিলাকো কৰাই নাই।
অ সেইবিলাকতো ফাৰ্ষ্ট চেমত নপঢ়াকে মানে একজাম দিলো আৰু তহত এইবোৰ ভালেই আহিছে
উম উম তাকেইতো। কিতাপো কিনাই নাছিলো মইতো ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়েৰ কিনিছিলো এতিয়া মানে ডিগ্ৰী পোৱাৰ পিছত আৰু কিতাপ কিনাই নাই এনেকে
মই ফাৰ্ষ্ট টাইমত চাগে মেজৰখন কিনিছিলো মেজৰ মাইনৰ তাৰপিছত এইবাৰ ত ছেকেণ্ড চেমিষ্টাৰটো নিকিনিলো মোবাইলৰ পৰাই গোটেই একজাম দিছো।
উম সেইটো এ আমাৰো অলপ টান আছে চাবজেক্টটো এতিয়া মানে ইমান টান লগা নাই কিন্তু পিছত আৰু টান লাগিব একজাম বিলাকত অলপ প্ৰব্লেম হ'ব আৰু।
অ কি ডিপাৰ্টমেণ্ট তোমাৰ।
মোৰ এদুকেচন
অ এতিয়া থাৰ্ড চেমৰ পাৰটো চাগে চব ইংলিছ এ হ'ব।
ইংলিছ মানে ইংলিছ নহয় মানে মেমে কৈছে আৰু আছামিচত লৈ আছো ন আছা মিছত ল'লে এতিয়ালৈকে ইজি লাগি আছে কিন্তু ফৰ্থ চেমৰ পৰা মেমে কৈছে কি আছামিছত নলবা কিছুমান ৱৰ্ড আছে। যোনবিলাক মানে বহুত টান পাবা এতিয়া ইংলিছত ল'ব দিছে ইংলিছত ল'লেও টানে পাম আৰু হেৰি কি কয় ফৰ্থ ছেম লৈকে বাৰু মেজৰ চাবজেক্টে তিনিটা চাৰিটা হৈ যাব দিয়াচোন
অ মেজৰ পেপাৰে চাৰিখন হব চাগে।
উম সেই আমাৰতো মেজৰত মেথছ আছে চাইকলজি আছে। অ মেটছ আছে যে
বাকী তোমাৰতো একজাম আৰু খতমে হল এতিয়া বন্ধই চাগে।
মোৰ একজাম এতিয়া শেষ হৈছে আৰু এতিয়া আৰু থাৰ্ড ছেমষ্টাৰ ষ্টাৰ্ট হ'ব আগষ্টৰ পৰা
উম
হে
মোৰো তাকে আগষ্টৰ আগত মানে খতম হৈ যাব তাৰ ভিতৰ আগষ্টৰ পৰা থাৰ্ত ছেম ক্লাছ হ'ব।
উহ হোম হে এ তোমালোকৰ চাগে হেৰি নহয় আৰু এতিয়া আৰু বন্ধ নিদিব আৰু গৰম বন্ধ।
বন্ধ কেইদিনমান পাম চাগে এসপ্তাহ দুসপ্তাহ সিমান মান পাম আৰু
উ বেছি নোপোৱা আৰু
উম তাকে ভয়ে লাগিছে কি বা আগতে স্কুলত ইমান মানে ভাল ভাল নাম্বৰ পাইছিলোঁ এতিয়াতো আৰু পঢ়িব ইচ্ছা নাযায়।
উম তাকেইতো আৰু কি কবা এনে তোমালোকৰ একজামত কিমান মান মাৰ্কৰ আহে এ কি কয় আছামিছ মানে ই মেজৰ চাবজেক্টটো
আচামিচটো ছিক্সটি হয় ছিক্সটি হয় ফাইনেল
উম আছে নেকি?
বাকী চেচ অ বাকী চেচ‌ হ'ল নাই ফৰ্তী হ'ল নেকি অ ফৰ্তী হৈছিল
উম আমাৰো ছেচনেলত ফ'ৰ্টি তাৰ পিছত ফাইনেলত চিস্কটি একে দিছি
উম তেনেকে হয় আৰু বাকি ভি এ চি এম টি চি বিলাক কমকে হয় ফৰ্টি থাৰ্টি ইমান মানৰ হৈ যায়।
উম সেইটো তাকে তাৰপিছত আৰু আমাৰো আৰু সেই একে চেম একে মাৰ্কৰ
কেনেকুৱা হল পিছে তোমাৰ একজাম
মোৰ একজাম ঠিকে আছে এনেতো স্কুলতো পঢ়ি পঢ়ি মানে একজাম লিখিছিলো এতিয়া আৰু কলেজ তাৰ পাছত আৰু নপঢ়াকে একজাম লিখি আছো তথাপি মানে বেয়া হোৱা নাই আৰু ঠিকেই আছে।
সেইটোৱে আৰু এতিয়া ডিগ্ৰী পোৱাৰ পিছত আৰু ইচ্ছা নোহোৱা হৈ যে ইমান এটা
উম আৰু তাকো তিনি চাৰি বছৰ ইমান বছৰ সেনেকে
অ এতিয়াতো চাৰি বছৰ কি কিবা গোটেই কৰিবই লাগিব মানে তিনি বছৰে হয়।
উম উ এইটো চাৰি বছৰ কৰিলে চাগে মানে এমেত এক বছৰ কমি যাব যেতিয়া এম এ কৰা বা বেলেগ কিবা যদি আৰু
উম উম হয় চাগে সেইটো অ সেইটো চাইদে এক বছৰ গুচি যাব।
উম পিছে তোমাৰ কি মানে কি কৰিম বুলি ভাবিছা ডিগ্ৰীটো কৰি
বি এ লেড কৰিম চাগে
অ ঠিকেই আছে দিয়া
ভাবি আছোঁ আৰু কিবা হয় অ একজাম দিব লাগিব।
ইয়াতে চাগে চেণ্টাৰ নাইে প্ৰাইভেট আছে।
অ ৰঙিয়াৰ মিৰ্জাত সেইটো চাইডে আছে পাঠশালা আছে।
অ সেইফালোব লাগ আৰু তাতে আৰু লে পি জি তেনেকে থাকিব লাগিব।
উম সেইটোৱে।
উম
বাকী এইবাৰ ফাইনেলৰ পেপাৰ কেনেকুৱা আহিছিলে।
ফাইনেলৰ পেপাৰ ইজিয়ে আহিছে কিহত বা অ এ চি চি এ চি চিত অকমান টান। পেপাৰ আৰু বাকী চাবজেক্ট বিলাক। খো অকমান টান পাইছো টান পালে ব আৰু বনাই বনাই লিখিছো আৰু এৰা নাই।
সেইটোয়ে এতিয়া আৰু সেয়ে বনাই বনাই লিখিব লাগিব কত আৰু ইমান মুখস্থ কৰি থাকিম।
উম। আজিকালি আৰু ছেট জি বি টিত আৰু যি মাৰি দিও পেপাৰখন মাৰি দিলে আহি যায় সেইখনে আৰু চাই যাওঁ। বেলেগ এক্সট্ৰা খে।
ময়ো তাকে চেত জিপিটিতে চাই আছো অলপমান অলপ অলপ চাই লওঁ বনাই বনাই লিখি দিম আৰু এক্সামত।
উ অ
তাকে দিনতো পঢ়া নহয় এতিয়া অলপ টাইম।
উম এতিয়া পঢ়ে আৰু ৰাতিটো ৰাতি পঢ়া টাইমতে ভাল আৰু ৰাতিয়ে পঢ়িলে ভাল। বা বা মৰ্ণিং টাইমত বেছি ভাল।
মৰ্ণিং তোমাৰ জল্দি উঠা নাযায় সেইকাৰণে গধূলিয়ে পঢ়ো আৰু অলপ।
উম। সেইয় তোমালোকৰ এনে কমাৰ্চ আৰু আৰ্ট আছে ন কলেজত।
অ কমাৰ্চ আৰু আৰ্টছ।
একেলগে এক্সাম হয় নেকি দুইটা।
অ এক্সাম একেলগে হয়।
কি অ।
ৰুম বেলেগ বেলেগ কিন্তু মানে একেলগে আৰু
চাগে চাবজেক্ট বোৰ বেলেগ বেলেগ থাকে আৰু এ এ চি ভি এ চি এনেকুৱা। পিচিয়েটো বাৰু একে থাকে বাকী চাবজেক্ট বিলাক বেলেগ থাকে চাগে।
কমাৰ্চৰ গম নাপাওঁ বাৰু কি বা ভি এইচ এম বে চি নাথাকে চাগে।
এই। আগতে আমি সৰু থাকোতে আৰু কিমান ভালকে পঢ়িছিলো টিউশন যাও। ৰ পৰা আহি কিনে কিবা খাওঁ হা খাইকিনে আৰু পঢ়াত লাগি যাওঁ আৰু যেতিয়ালৈকে ভাত নহয়।
তাকেতো এতিয়া আৰু পঢ়িব ইচ্ছা নাযায়।
উ মাৰ ওচৰত বহি থাকিব আজি এইটো পঢ় সেইটো পঢ়। এতিয়া আৰু চব নিজে নিজে সেইকাৰণে পঢ়িবই মন নাযায়।
তাকে আগতে আৰু কিমান কিমান নাম্বাৰ পাইছিলো।
নাম্বাৰো বহুত পাইছিলো আৰু স্কুলত যোৱাৰ আগত মানে পঢ়িমেই আৰু এতিয়াতো ৰাতিপুৱা পঢ়া অভ্যাসটো নোহোৱাই হৈছে। ।
তাকেতো।
সন্ধিয়া পঢ়াই নাযায় দিয়াচোন। হম
পেপাৰটো চাগে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই আহে ন তোমালোকৰো।
অ একেটাই আৰু মানে চব গুৱাহাটী ইউনিভাৰ্চিটি দিছপুৰ এছ বি এইবিলাক খালি বি। হে অলপ বেলেগকে।
অ বি বৰুৱা ত চাগে নিজাকে মানে পেপাৰ কাটে।
অ বি বৰাত নিজকে পেপাৰ কাটে এনে তোমালোকৰ পেপাৰ এ একেই দিয়াচোন আৰু আমাৰ এ তাৰ
অ একে হ'ব কেৱল ডিপাৰ্টমেণ্ট বেলেগ ন সেইটো কাৰণে বেলেগ হ'ব আৰু
উ মাইনৰ কি পিছে তোমাৰ
মোৰ মাইনৰ পলিটিকেল তোমাৰ
মোৰ আচামিজ এই একে আছামিজ আচামিজ মানে সেইকাৰণে মইও টান পাও
অ এতিয়ালৈকে মোৰ মেজৰ নাই মেজৰ আৰু মাইনৰ একে হ'ব চাগে আচামিজ
অ একে একে
উম কিন্তু মানুহখিনিৰ কাৰণে অলপমান সহজ আৰু সেইটোয়ে কোৱেইছন বিলাক ইমান টান নিদিয়ে চাগে
উম হ'ব পাৰে কিন্তু চিলেবাছ একে ক্লাছো একেই হয় হেনকাই আৰু তাকে বাকী তোমাৰ পঢ়া কিমান খিনি হ'ল আৰু বাকী আছে নে
পঢ়া আছে অলপমান ৰিভিজন দিব আছে আৰু
অ সেইটো।
একবাৰ একবাৰ ৰিভিজন দিলেও হৈ যাব আৰু।
অ ৰিভিজন দিয়া এ। তোমাৰ পিছে হেৰি কি লৈছা কি মিডিয়াম লৈছো আছামিছ নে ইংলিছ?
মোৰতো বাৰু এনে আচামিছে?
অ বাকী চাবজেক্টবোৰ।
বাকী চাবজেক্ট পলিটিকেলো আছামিতে লিখি আছো তেনেকে।
উম উম চাগে ফ চেম বা থ্ড চেমৰ পৰা ইংলিছতে ল'ব লাগিব আৰু।
অ সেই সেইটোয়ে এতিয়া মাইনৰটো বা থাকে ন ন। থাকে নে অকল মেজৰে থাকে মেজৰ থাকিলে ব এতিয়া মোৰ আছামিছে হৈ যাব।
উম আৰু ফট চেমৰ এতিয়া টো তাতেই আছো জুলাই মাহত ফট চেমৰ পৰা ত কি পাব আমাৰ।
অ থাৰ্ড চেমৰ পৰা হ'ব চাগে।
থাৰ্ড চেমৰ পৰা নহয় চাগে ম শোনাত ফ'ৰথ চেমৰ পৰা হ'ব পাৰে।
অ সেইটো বাৰু গম নাপাও ভালকে।
উম দিয়াতে তুমি পঢ়া।
অ